হেল্ল'।
অউ।
শুনিছানে?
অহ। অ
ঠিকেই আছানে
হেল্ল'।
বোলো ঠিকে আছানে
শুনি আছে নে নাই?
শিছ ক
অ ভালকে কথা কোৱা নাই যে সেইকাৰণে সুধিছো।
হা হা
এতিয়া
য'ত আছে তাৰ পৰা অকমান আঁতৰি আহাচোন মানে নেটৱৰ্কতটো অহা নাই।
হা হেল্ল'
উ হম, এতিয়া আহিছে?
এতিয়া শুনিছা?
উম উম কৰিছে ন। হা
শুনিছোঁ, শুনিছোঁ।
কি কৰিছে?
শুনিছো বোলো।
আহ কি কৰিছা?
উম ভাত খাবলৈ লৈছো।
ভাত হল
তুম চিকেন আনি লাগে?
উম হম এ
কৈছিলে কিন্তু মানে আৰু খাব মন গ'ল লৈ আনিলোঁ। বনাই আছো গা প গা চা ধলো পিনে উঠি ভাত ছাত খাই শুলোঁ সেইটো আনিলো ন। এতিয়া আৰু বনাব বনাই সি গা ধুম, গা ধুই শুম
উম ৰাতি নে কেইটা বজালৈ খোৱা হ'বগে?
আমাৰ
এতিয়াতোতো চাৰে দছটা মান অ দহটা বিয়ালিছ হ'ল।
আছোঁ বনাও। ধৰি ল ধৰি লোৱা তিন এঘাৰটা পোন্ধৰ হলে তাৰ পিছত আৰু হৈ যাব।
তাকেহে এটা বাজিবগে আৰু শুতে শুতে। কি হ'ল?
এ লগৰ ল'ৰা ফোন কৰি দিলে নহয়।
হম
ঘৰৰ পৰা ফোন কৰি আছে হেল্লো
অ কোৱা?
মোক বোলো ঘৰৰ পৰা ফোন কৰি আছিলে।
আচ্ছা এতিয়া ধৰা নেকি?
কেইটা বাজিলে ৰবা হা অকমান ৰাগিছে হা। আছো আছো আছো পিছত কথা পাতি ল'ম। কৰিছিলো মই এবাৰ মানে কি মা গা ধোৱ গ'ল বাৰ লগত কথা পাতিলো। তাৰপিছত দেউতাৰ গা বেয়া সুধিলো। ভাল পালে নাই তাৰপিছত মা আহিলে কৰিব দিছিলো চাগে মাক আহাৰ সি আহিলে সেয়াতো
ভাল পালে নাই?
ভাল পোৱা ন ইমান ভাল পোৱা এই গৰমত অকনমান বেছি মানে গৰমত অকনমান এনেও
অঁ অঁ।
উম।
তাকে গৰমত চবৰে হা উম হাল বেয়া হৈ গৈছে।
অহ হয় পিছে।
উম উম মোৰটোতো শ্বিলঙৰ ফালেহে যাব মন গৈছে।
উম তাত, যাবা বলা যাওঁ। এয়া ফোন মাৰি আছে। পাতি ল‌ওঁ হা।
ধৰি লোৱা ধৰি লোৱা।
উম, ঠিক আছে বাৰু।
কাটি দিব নালাগে তুমি ধৰি লোৱা। উম উম। হেল্ল'।
মোৰ ৰোমত আছে নেকি? ৰবা ৰবা এক ছেকেণ্ড। ইয়াতে
হেল্ল'। হেল্ল', হেল্ল' হেল্ল'। হেল্ল'।
অঁ শুনি আছোঁ কোৱা?
উমহ।
কেতিয়াবাৰ পৰা মাতি আছা এনেই।
নাই বেছি হোৱা নাই অলপমান অলপমান টাইমত, লাগিব দে
আচ্ছা আচ্ছা, নহয় ইমান জল্দি কথা পাতি হ'ল নে?
অহ। মানে কি আমাৰ তাত ব অলপ বতৰ বেয়া আছিলে ত বৰষুণ নাছিলে এতিয়া লাইন আহিলে দেউতাক ভাত দি আছে
আচ্ছা আচ্ছা।
হুম
উমহ মই কি কৈ আছিলোঁ। এই শ্বিলঙৰ ফালে যাব মন গৈ আছে। এইটো কৃষ্ণ
সুধা
তাকেহে ন।
উম।
উম, গুৱাহাটীত থকা হেঁতেন গ'লো হেঁতেন।
ইয়াতে পৰা যাব পাৰিবি বেছি যাম দিয়া এদিন।
তাকে যাব লাগিব।
নিশ্চয় এদিন।
মানুহবিলাক এনেই একোলেণ্ডৰ ফালেও গৈ ভাল পায় দেই।
একোলেণ্ড।
উম। এতিয়া গৰম দিনত, মই গৈ নাই পোৱা। মোক, মোৰ ঘিন লাগে।
ময়ো গৈ নাইপোৱা। এবাৰ মনো নাই
মোৰো যাব মন নাই।
উমম।
হা?
তাকেহে বোলো।
উম।
তুমি ভাত খাই আছা নিকি
ভাত খাই আছো অ
অকলে অকলে
অকলে অকলে মানে
মানে ন অকলে অকলে খাই আছা
মই অকলেই খাওঁ মানে মাহীহতে আগতে খাইয়ে লয় ন মানে কি হয় উম আকৌ মই খালে মাহীহতে খাব নোৱাৰে কাৰণ বাচ্ছাটো কাৰোবাক নহয় কোনো কোনোবাই নহয় কোনোবাই চাব লাগে ন
চাব লাগে সেইটো হয়
কি জানা মই মানুহৰ লগত ভাত খাই বেয়া পাওঁ মানে কি হয় এ মোৰ মানে ভাত খাওঁতে অলপ টাইম লাগে হা
অহ
বহুত বেছিয়ে টাইম লাগে অকমান নহয় মানে তাৰপিছত মানে মই আকৌ ভাত খাই থাকোতে উঠি গলে বৰ অশান্তি পাওঁ দেই
আহ
উম
বাকী
বাকী কি আৰু ভাল ভাল কেইবাৰ সুধিবা আৰু
সেইটোৱেই অকৰা নি
উম তাকে
ভাত বনাব বিৰাট এলাও নোৱাৰি বহুত ডাঙৰ কষ্ট আছো চবেই কৰিব পাৰি গৰমত ভাত বনাব নোৱাৰি ৰ'দত পুৰিলং
উম হুম
ঠাণ্ডা দিনকেইটা বেয়া নালাগে ন ভাল লাগে কিবা এটা
জানা ইণ্ডাকচন লৈ ল'ব লাগে তাৰপিছত ফেন এখন লগাই ল'ব লাগে
সেইটো অৱশ্যে বেয়া নহয় আইডিয়াটো
উম
বাৰু দিনটো যাব ন বনোৱাতে ভাত দালি চবজি ইমান বেছি টাইম লাগে নে নালাগে মই নাজানো বনাই পোৱা নাই
সমানে টাইম লাগে চাগে
অলঅকে বনাই পোৱা নাই মানে সেইকাৰণে সুধিছো
গেছতকে খৰচটো কম হয় বুলি কয়
অহ
আমাৰ ঘৰত নাই মই মোৰ লগ মানে লগৰ জনীও বনা দেখুৱাইছো
উম হম হম তাকে বোলো গেছো বাচি যাবা ন এইটো আনিলে
উম গেছৰ কাৰণে এক্সট্ৰা খৰচ নহয় আৰু কিন্তু তাৰ লগতে বিজ মানে বিজুলী বিলটো আহে ন
সেইখিনিকে একৰি নিদিঅ এপিনেৰে যাব এটো বেয়া হলে
উম
উম
তাকেহে আও
উম
উম
দেউতা গাডী ল'লে তোমালোকে
উম তাকে গাড়ীখনৰ কাৰণটো পইচা চইচা দিয়ে থৈছে।
নাই লোৱা নাই লোৱা
এতিয়া গাড়ীখনহে হোৱাৰ লগত কথা আৰু
ল'লে খানা এটা দিবা আৰু সেইকাৰণে শুধিলো।
তাকে ন
আমাৰ ঘৰলে ওলাবা।
কৰিলে তুমি নাপালা নহয়।
মই চিনাকি কৰি দিম নহয়।
অ লৈ যাব দিলে কথা নাই।
উম ওলাবা ওলাবা। ডিউটি বন্ধই আৰু অকল দেওবাৰটোত পোৱা।
হে হে
ডিউটি বন্ধই বোলো অকল দেওবাৰটোহে পোৱা আৰু।
তাতে সেয়াই আৰু পাম ৰবা তোমাৰ ৰবা সেটা দে চাম যে পাই লাম কি ভাত খোৱা হোৱাৰ কৰিলা নাই তোমাৰ।
নাই হোৱা।
তুমি লাহেকে উঠোৱা ন
লাহে লাহে খাওঁ বহুত।
ভাত খাবলে তোমাক।
বহুতে টাইম হ'ল বাৰু ঠিক আছে হ'ব দিয়া উম উ। উম উ ঠিক আছে হ'ব দিয়ে।